হেল্ল' অ তোৰ মাতটো মোৰ মাতটো আহি গৈছেনে? অ তোমাৰতো আহিছে। অ' কেনেকুৱা খবৰ, ভালনে?
অ ভালেই আজি ভাবিলো কল কৰো তোমাক।
অ' ভালেই কৰিলা।
আজি কি টপিকত কথা পাতো? অহ হ' হ', আজি সময়ৰ বিষয়ে কথা পাতো নেকি?
অ, ভাল হ'ব-ভাল হ'ব। বহুত ভাল টপিক এটা কৈছা। মোৰ মত্তে মোৰ মতে সময় জীৱনৰ আটাইতকৈ মূল্যবান অম, মূল্যবান এটা হেৰি
তাকে মইও মইও সেই টোৱেই ভাবো। উম, তাকেই মানে হেৰুৱা সময় আৰু ঘূৰাই আনিব নোৱাৰি।
উম ঠিক কৈছা। সেইবাবে আমি প্ৰতিটো মি মুহুৰ্ত আমি মানে সেইটো তাৰ মূল্যটো বুজিব লাগে প্ৰতিটো মূহুৰ্ তৰ মূল্যটো বুজিব লাগে।
একদম সময়টো সদায় মানে মানি চলিব লাগে আৰু এইটো বিশ্বাস কৰা নে সময় যে মানি চলিব লাগে?
উম নিশ্চয়-নিশ্চয়। সময় ভালকে ব্যৱহাৰ কৰিলে বহুত কাম সময়ত শেষ কৰিব পাৰি। নহ'লে পিছত গৈ বহুত দিগদাৰ হয়।
একদম একদম, ময়ো প্ৰতিদিন এটা ৰুটিন ফ'ল' কৰিবলৈ চেষ্টা কৰো দেই।
অ', ৰুটিন থাকিলে ভাল জানা মানে আমাৰ ডিচিপ্লিন আমি লাইফত ডিচিপ্লিন কেনেকে হওঁ সেইটো মানে আমি শিকিব পাৰো।
হয়-হয় আৰু অ তোমাৰ অ মানে নিজৰ স্বাস্থ্যৰ ওপৰতো মনোযোগ দিবলৈ সহজ হয় নহয়।
উম, ঠিক কৈছা দেই। তুমি কেতিয়াবা দেৰি কৰি অ কেতিয়াবা দেৰি কৰি পোৱানে?
অ মাজে মাজে হয়েই কিন্তু মই ষ্টিল ট্ৰাই কৰোঁ আৰু মানে চেষ্টা কৰোঁ যাতে সদায় সময়ত উম ঠাইত যাব পাৰো মানে সময়ত পাওঁগে যাতে জেগাবোৰলে।
উম, ময়ো ভাবো। সময়ত চব কাম কৰি যাব লাগে সময়ত এটা বস্তু এহ সময়ত এটা ভাল সময়ত ভাল কাম খিনি কৰি যোৱা সময়ৰ মতে সেইটো এটা ভাল অব অ্যাস।
একদম-একদম। সময়ত পোৱা মানে অন্য সময়কো সন্মান কৰাটো, নহয় জানো?
উম, একদম ঠিক কৈছা দেই পিছে ফ্ৰী টাইমত তুমি কি কৰা?
উম, মই অ' বহি পঢ়ো। গান শুনো আৰু অলপ ব্যায়ামো কৰো।
অ', ভাল কথা দেই। মই বন্ধুবোৰৰ লগত কথা পাতি পাতোঁ বা এনেকে চিনেমা এখন চাওঁ।
ভাল কথা ভাল কথা তুমি ভাবানে মোবাইলত বেছি সময় নষ্ট হয়।
উম, হয় বাৰু। আজিকালি সামাজিক আহ সামাজিক মাধ্যমত বেছি সময় কটালে মানুহবোৰৰ ভাল কাম বা প্ৰতেক্টিভ কামবোৰ কমি যায়।
একদম একদম সেইবাবে আমাৰ ফ্ৰী টাইমটো আমি একদম কন্ট্ৰলত ৰাখিব লাগে নহয় জানো সেইটো দৰকাৰী বস্তু এটা
উম ঠিক কৈছা একদম তুমি এ হেৰি কি কয় পৰীক্ষাৰ আগে আগত মানে টাইমটো কেনেকে মানে তুমি মেনেজ কৰা।
মই প্ৰতিটো তোমাৰ চাবজেক্টৰ বাবে অহ বেলেগ বেলেগকে সময় ৰাখোঁ।
অ। মইয়ো ভাবো ময়ো এনেকেই কৰোঁ যোনকেইটা মানে যোনকেইটা ছাবজেক্টত মই অলপমান মোৰ বেছি সময় লাগে মই সেইকেইটাক বেছি গুৰুত্ব দিওঁ আৰু সেইমতে মোৰ সময়খিনি তেনেকে ভগাই লওঁ।
অ ঠিকেই কৰা একদম ভাল কথা। তুমি ভৱিষ্যতৰ বাবে প্লেনিং কৰা নে?
উম কৰোঁ আহ দীঘলীয়া মানে একেবাৰে ভৱিষ্যতৰ মানে লং টাৰ্ম আৰু শৰ্ট টাৰ্ম গ'লখিনি মানে আহ ডিভাইড কৰি লওঁ ভগাই লওঁ সেইমতে মানে প্লেনিংটো কৰোঁ।
এইটো বহুত ভাল অভ্যাস দেই।
টাইমত বা সময়ত ভালকে টাইমৰ মানে ভালকে ব্যৱহাৰ কৰিলে সফলতা পোৱা সহজ হয়, হয় নে কোৱা?
অ একদম একদম আজি অ মানে তোমাৰ তুমি ভাবানে সময় চবৰ বাবে একেদৰে মূল্যৱান।
নিশ্চয় নিশ্চয়। ধনী হওক বা গৰীব হওক দিনত চবেই চৌব্বিছ ঘণ্টাই পায়।
কিন্তু চবে একেদৰে সময় ব্যৱহাৰ নকৰে নহয়।
সেইটো হয় দেই কিছুমান মানুহে সময় ভালকে ব্যৱহাৰ কৰে। আৰু কিছুমানে নষ্টহে কৰে।
একদম একদম তুমি আহ মানে উম তুমি ৰাতি কি কৰা তুমি মানে অ সকালৰ মানুহ নে ৰাতিৰ মানুহ।
মই সোনকালে ৰাতিপুৱা উঠিব চেষ্টা কৰোঁ যিহেতু মই ৰাতিপুৱা অহ ৰাতিপুৱাৰ সময়ত মানে মোৰ মনটো বেছি আহ ভাল হৈ থাকি সেইকাৰণে মই বেছিকে ভাল মান প্ৰডাকটিভ কামোৰ ৰাতিপুৱাহে কৰিব পাৰো। তুমি?
অ মইয়ো মইয়ো সকালত পঢ়িবলৈ বেছি মন নাই। কিন্তু মোৰ ৰাতি ৰাতি টোপনি নুশুঠে যিহেতু মই ৰাতিও বেছিয়ে ভালছে পঢ়িব পাৰো ৰাতি। মোৰ এনেকুৱা লাগে গোটেই পৰিৱেশটো শানি। হৈ যায় মানুহো শুই থাকে ত ৰাতি মোৰ
হু।
গছটো বেছি চলে কিন্তু সেইটো স্বাস্থ্যৰ কাৰণে ভাল নহয় বাৰু।
সেইটো হয় বাৰু দেই। তুমি? এনেকে আ হেৰি কৰি লোৱা নে ৰাতিপুৱা শুই উঠিয়ে তুমি টু টু লিষ্টকছ বনোৱা নাই যে আজিৰ দিনটোত তুমি কি কি কাম কৰিব লাগে।
হয় হয় দিনৰ গুৰুত্বপূৰ্ণ কামবোৰ আগে লিখি ৰাখো তুমি।
অহঁ ময়ো এখন চেক লিষ্ট এখন বনাওঁ দেই। এইটো বনালে মানে কামবোৰ পাহৰি নাযাওঁ।
অ তুমি কেতিয়াবা মানে সেই এনেই। সময় নষ্ট কৰি থাক নি বেলেগ কাম কৰি। বেলেগ বিষয়ে ভাবি থকা নে মানে প্ৰক্ৰেষ্টিনেচন কৰা নেকি।
উম মই কামবোৰ পিছুৱাই ৰাখিব, ৰাখিব ভাল অভ্যাস নহয় কিন্তু মানে। কেতিয়াবা হৈ যায় মানে কেতিয়াবা মানে পিছুৱাব লগীয়া হৈ যায়।
ভাল সজ্য নহয় বাৰু ঠিকেই কৈছা। পিছুৱাই ৰাখিলে চাপ বাঢ়ি যায় নহয় জানো।
উম কি কৈছা।
পিছুৱাই ৰাখিলে চাপটো বাঢ়ি যায়।
উম ঠিক কৈছা ঠিক কৈছা।
তুমি গাইট লাইন আগে কাম শেষ কৰিবলে চেষ্টা কৰা নে।
নিশ্চয় নিশ্চয় মানে। একেবাৰে শেষ মুহুৰ্তত মানে কাম কৰিলে ভুল হোৱাৰ মানে। সম্ভাৱনা বেছি আছে সেইকাৰণে মানে মই চেষ্টা কৰো যে। একদম শেষ মুহূৰ্তৰ আগৰ আগ আগে আগে মই চব কাম খিনি, শেষ কৰি লওঁ।
হয় হয় আগে শেষ কৰিলে অলপ শান্তিও লাগে মনটো।
উম ঠিক কৈছা দেই পিছে তুমি এনেকে। ফ্ৰী টাইমত নতুন কিবা শিকা নে নতুন কিবা, অ স্কিল বা কিবা এটা শিকা নে?
হয় হয় এনেই মই যেতিয়া মানে একো কৰি নাথাকো সেইবোৰ সময়ত মই সদায় মানে কিবা ভাল নাইবা প্ৰডাক্টিভ কৰিবলৈ চেষ্টা কৰো যাতে গাটোও ভাল থাকে। মনটোও ভাল লাগে।
উম ঠিক কৈছা দেই এইটো ভা এইটো বহুত ভাল এটা অভ্যায়স তোমাৰ।
তুমি ভাবানে সময়তটো কেনেদৰে মেনেজ কৰিব লাগে সেইটো। এটা সফলতাৰ চাবি হয়।
উম নিশ্চয় ভাল সময় মেনেজ কৰাটো। আহ নাথাকিলে মানে ডাঙৰ গল পোৱা কঠিন সেইকাৰণে, ভালকে যদি যোনটো মানুহে নিজৰ সময়টো ভাল চেল যদি মেনেজ কৰিব জানে সেই মানুহতো নিজৰ জীৱনত সফল হবই।
একদম একদম একদম সঁচা কথা কৈ ভালকে সময় কটাব জানিলে ভাল ফল পায়েই। আৰু যিমান ব্যস্ত থাকিলেও জি লবলে সময় ওলাই লব লাগে নহয় জানো।
উম, হয় হয় জিৰণি নাথাকিলে কামত মনোযোগ কমি যায় সেইকাৰণে সময়মতে জিৰণিও ল'ব লাগে।
কাম আৰু তোমাৰ জিৰণিৰ যোনটো বেলেঞ্চ সেইটো বহুত বেছি দৰকাৰী।
উম একদম ঠিক কৈছা। চব বস্তুতে এটা বেলেঞ্চ থাকিবই লাগে নহয় জানো। বেলেঞ্চ থাকিলে জীৱন বেছি সুন্দৰ হয়।
আজি টাইমৰ বিষয়ে আৰু বহুত কথা পাতিলোঁ দেই।
উম, মোৰো আজি ইমান কথা পাতিলো ভাল লাগিল।
ভবানে সময়ৰ লগত মানুহৰ প্ৰায়ৰিটিযোৰ সলনি হয়।
হয় হয়। সৰু থাকোতে আমি খেলা-ধূলা বেছি গুৰুত্বপূৰ্ণ আমাৰ কাৰণে বেছি গুৰুত্ব। পূৰ্ণ আছিলে এতিয়া যেতিয়া ডাঙৰ হৈছোঁ তেতিয়া পঢ়া আমি যেতিয়া চা ছিলো তেতিয়া পঢ়া বেছি গুৰুত্বপূৰ্ণ আছিলে আৰু এতিয়া যিহেতু আমি অ, চাকৰি কৰা বয়স এটা পালেহি। এতিয়া আমাৰ মানে চাকৰিটো বেছি গুৰুত্বপূৰ্ণ হৈছে হয় নাই কোৱাচোন?
একদম একদম সঁচা কথা সঁচা কথা সৰুতে একো চিন্তাই নাছিলে অকল পঢ়িব লাগে আৰু তাৰ পিছত কেতিয়া খেলিব পাম সেইটো সময়ৰ কথা ভাবোতে যায় এতিয়া এতিয়া অলপ ডাঙৰ হোৱাৰ পিছত চাকৰি ক্ষেত্ৰ মানে সেই বোৰ কথা বেছি ভাবিব লগীয়া হৈছে বয়স বঢ়াৰ লগে লগে দায়িত্ববোৰো বাঢ়ি গৈছে মানে।
উম হয় হয় সেইবাবে সময়টো ভালকে মেনেজ কৰিবলৈ আমি শিকিব লাগে।
একদম সঁচা কথা মই সেইটোৱে ভাবোঁ সময় সময়ত কাম সময়ৰ কাম সময়ত কৰিলে আমি ভাল ফল পামেই এদিন।
উম, ঠিক কৈছা ঠিক কৈছা। আজি ইমান দিনৰ পিছত সময়ত কথা পাতিলো বৰ ভাল লাগিল।
হয়, তাকে দিয়া আৰু সময় ব্যস্ত ক্ষতি নকৰো তোমাৰ
অঁ, অঁ মই অ মই অ তুমি যাতে নিজৰ কামখিনি কৰি যোৱা আৰু আগুৱাই যোৱা ভাল লাগিল আকৌ কথা পাতিম।
অ, তাকেই ৰাখিছো দিয়া।
অ, ঠিক আছে দিয়া।